অ', কোৱা।
নমস্কাৰ!
নমস্কাৰ, নমস্কাৰ, নমস্কাৰ, নমস্কাৰ, ভালে আছো দিয়া।
কি কি কৰি আছা?
এ আছো ৰ'বা এনে মই হোষ্টেলতে আছো এতিয়া বৰ্তমান।
অহ হোষ্টেলতে আছা?
অ', মই মানে আহিলোে তোমাৰ যোৱা পৰহি যোৱা পৰহি আহিলো মই তোমাৰ মানে হোষ্টেলত।
উম, কি খালা আজি?
মই মানে মই আজি মেচত কি দিছে আ ৰুটি খালো, ভাত খালো দালি খালো আৰু তোমাৰ সেই আলু চয়াবিনৰ চব্জি বনাইছিল আৰু আলু ভাজা বনাইছিল।
উম, কেনেকুৱা আছিল?
উম, এই তুমি জানাই আৰু মানে মেচৰ খানা আৰু কেনেকুৱা দিব আৰু তুমি সেইটো জানায়ে। চব কলেজৰে মানে সেইটোৱে আৰু।
চেমে থাকে যেনে তেনে।
অ', চেমে থাক
অ', উম মই কল কৰিছিলো মানে শুনা পাইছো যে কিবা হ'ল তোমাৰ কলেজত মই শুনা পাইছো। কিবা চ-চ-চুৰি হ'ল নে কি মই শুনা পাইছো।
অ', অ'। এই চুৰ মানে জানা কি হ'ল মানে আমাৰ অ', অ', মানে আমাৰ লগৰৰে কি হ'ল জানা। আমাৰ লগৰৰে মানে তাৰো মানে লগৰে আছিল। সি মানে তাৰ সি মানে তাৰ মানে দহ হাজাৰ টকা মানে চুৰ কৰিছে গম
অ', অ', মানে এক লগতে আছিল সিহঁতে?
অ', একেলগতে আছিল ৰুমতে।
অ', আ কোৱা কোৱা।
তে মানে উম তে মানে সেনেকুৱা কথা আছিল মানে। তে কি হ'ল জানে মানে তাৰ মানে দহ হাজাৰ টকা কেনেকে চুৰ কৰলাক তুমি জানা?
নানান
উম, তেতিয়া মানে কি হ'ল জানা মানে দহ হাজাৰ টকা জানা কেনেকে চুৰ কৰিছে। মানে ভাবি লোৱা তোমাৰ আহ, ভাৰ্গৱৰ কিবা এটা হেৰাইছে হা। কিবা এটা বস্তু হেৰাল, হেৰাল আৰু যদি হেৰাল, ত' সি মানে তাৰ লগৰে ক'লাক আৰু কি হ'ল? তোমাৰ কেনেকে হেৰালাক? ত' সি কয় আৰু মানে নাজানো আৰু কেনেকে চুৰ হৈ গ'ল কিবা, কোনোবা বেলেগে লৈ গ'ল মানে হয়নে নহয়?
অঁ, অ'।
তে, সি কৈছে আৰু, সি লগৰে কৈছে মানে কি হয় বিয়া বাৰু হ'ব চুৰ হৈছে, হৈছে আৰু কি কৰিবা উপায় নাই, বিচাৰিবটো নোৱাৰো এতিয়া।
অ'।
ত' সি মানে কি কৰে, তাৰ লগৰে লৈ যায়, মানে এ, কিবা তোমাৰ, কিবা কিনিব লৈ যায়, সেই বস্তু সটো ত' মানি লোৱা সেই বস্তুটো, তোমাৰ য পাঁচশ টকা আছে, ত', সি সেয়াৰ পৰা হাজাৰ টকা খোজে।
অঁ। ত' কি সি মানে ইয়াৰ ৰুমেট টো গম পোৱা নাই, আগৰ পৰা গম পোৱা নাছিল নেকি?
নাই, নাই সি মানে জানানে মানে কি হ'ল জানা, তাৰ যে ৰুমমেট আছে
অঁ।
সি মানে অলপমান তোমাৰ সেই পঢ়া পাতিত ভাল, কিন্তু তোমাৰ সেই আমাৰ দুুনিয়াত কি চলে, নচলে মানে সি ইমান বাহিৰৰ বস্তুটো গম নাপায়।
অ'। মানে সি পুৰা ভদ্ৰ ল'ৰা।
মানে ভদ্ৰ একদম ঠিক আছে, ভদ্ৰ মানে হয়, সেই ভদ্ৰই আৰু। সি মানে গম পোৱা নাই, মানে তাৰ লগৰ যোনটো আছিল, যোনটো চুৰ আছিল। সি মানে তাৰ মাথাত এনেকুৱা কথা কিটা কৈ কিনে, মানে মাথাটো মানে মেনুপুলেট কৰি দিছে
অ'।
যে মানে তাৰ মানে, একদম বিশ্বাস কৰিব পাৰি আৰু গম পাইছা।
অঁ।
ত' সেনেকুৱা কৰি, কৰি তোমাৰ জানানে হাজাৰ টকা খুজি লয়। তে পাঁচশ টকা ফিলাপ কৰিল, হয় নে নহয়। কিন্তু চুৰ টো সিয়ে কৰে, সিয়ে কৰি চুৰ কৰি সিয়েটো মানুহটো মানে চুৰ কৰি লয়, তাৰপিছত তাক কয় যে অ', দিয়া হ'ব দিয়া, এইটো হেৰাল তাৰ পিছত মই বাহিৰত যাই কিনে লৈ আহিম, তে সি পইচাটো দি দিয়ে, হাজাৰ টকা খুজিলে হাজাৰ টকা দি দিয়ে আৰু, পাঁচশ টকা লাভ হ'ল, হয় নে নহয়।
ত' ইয়াৰে ভুল হয় না, সি কিয় দিব লাগে।
সেইটোৱেটো কথা, আমি বুজালো তাক, সেইটোৱে কথা আমি বুজালো তাক, কিন্তু সি এনেকুৱা কৈছো ন' তোমাক, তাক মা-মাথাত এনেকুৱা বস্তু ভৰি দিছে ন' সি সি মানে, মানে তাক এ, কি কয়, ব্লেম কৰিবয়েই নোৱাৰে গ'ম পাইছা।
অ', মানে সি তাৰ ওপৰত পুৰা ভৰষা আছিল, তাৰ ওপৰত।
একদম পুৰা ভৰসা কৰি, একদম হে থাকি গৈছে হা। তাৰপিছত কি ভাবিলা তোমাৰ পাৰ্চত পৰা বন্ধু, ভাবিলো তাৰ মানে পাৰ্চত তোমাৰ খুলা পইচা কেইটা আছে হা। এশ টকা, দুইশ, দুইশ টকা, ইমান ঠিক আছে।
অ'।
ত' সেইটো সি ৰোমৰ পৰা মানে ৰোমৰ পৰা সেই পইচা কেইটি, সেই পইচা কেইটি মানে চুৰ কৰি লয়।
অ', এইটোটো বেয়া কথা ন'।
সেইটো বেয়া কথা সেইটোয়ে না সেইটো বেয়া কথা। অ' অ'! সেনেকুৱা কৰিব নালাগে এনেকে কৰি কৰি কেনে তুমি জানা দহ হাজাৰ টকা মান চুৰ কৰলাক।
উম। তাতে সেইটো তাত। উম, সেইটোৱে তাতে যায় কি সি মানে পঢ়বাৰ কাৰণে গৈছে না চুৰি কৰিা কাৰণে গৈছে।
তাকেতো তাকেইতো পঢ়িবা গৈছি নে চুৰি কৰিবা গেৈছি। আমি তাক তাক ধৰাই কেনে
উম, কেনেকা।
একবাৰ মানে সি সি ৰুমত মানে অকলে আছিল চুৰটো মানে। সেই
উম, অ' অকলে আছিল।
তে মানে সি একদিনা মানে গেটটো লগাব পাৰি গ'ল হা নিজৰ ভিতৰৰ পৰা গেটটো লগাব পাৰি গ'ল ৰুমৰ।
হম।
তে সি জানানে তাৰ লগৰ তোৰ যোনটোৰ চুৰ কৰি আছিল। সি তাৰ কাবাৰ্ডত কিবা এ বিচাৰি আছিল হা পইচাই বিচাৰি আছিল নে কিবা বিচাৰি আছিল হা। তাতে মানে আমি আমি চব লগৰে মানে এনে লগ ধৰিবা ৰুমত সোমালো আমি চালো যে কি কৰি আছে সি বেলেগৰ কাবাৰ্ডত।
অ'।
উম, সেই কাবাৰৰ্ড কাবাৰৰ্ড মানে বুজি কাবাৰৰ্ড মানে বুজি পাইছ সেই তোমাৰ এটা আলমাৰি টাইপ আলমাৰি হম হম। তাৰ পৰা না কিবা তোমাৰ পইচা চইচাই ওলাই আছিল আমি চালো তাক। তে তাক ধৰলো আমি গম পাইছা।
পুৰা পুৰা আগৰ পৰা চাইছিলা নেকি তুমি পুৰা?
অ', তে আমি তাক ধৰলো হা ধৰি কিনে আমি তাক লগৰ তোক মাতলো তাকো সি আহিল। সি আহি কেনে চালাক যে অ' বে এ আমাৰ ৰুম মেত ৰুমতে মানে চুৰ হৈ গ'ল।
বাপৰে এইটো পুৰা বেয়া বেয়া
অ', সিটো বহুত বেয়া পালাক তাক সেইটোয়ে না। তাৰপিছত বেয়া পাই কিনে তাক মানে বহুত মানে কলাক আৰু বেয়া কথা কেইটা এইগিলাক কিয় কৰা। তোমাক পঢ়িব দিছে মাক দেউতাই পঢ়াবও আহিছে। তুমি এইগিলাক বস্তু কৰি আছা, এইগিলাক বেয়া কথা।
মা দেউতাই
উম। সেইটোয়ে কৰি মানে তাক বহুত বুজালাক আমাৰ এইয়াতে মানে বহুত ডাঙৰ ডাঙৰ দাদা কিতাও আছে ঠিক আছে। সিহঁতেও আহিল সিহঁতেও বহুত বুজালাক সিহঁতক, অলপমান চৰাইচিও আৰু দুই তিন থাপৰ চৰাইচি হা। কাৰণ যোনটো ভুল কৰ সি কাৰণ যোনটো ভুল কৰিছে সি বহুত ডাঙৰ ভুল কৰিছি। সেইটো তোমাৰ জানা নে পুলিচ পুলিচ কেচো হ'ব পাৰে।
অহ মানে পাছত ইয়াৰ কি প্ৰতিক্ৰিয়া আছিল ইয়াৰ?
প্ৰতিক্ৰিয়া মানে কি আছিল আৰু তোমাৰ সি মানে নিজৰ ভুলটো নামানে। সি মানে এতিয়া নিজক নিজক কি কয় জানানে এ কি কৈ যে বোলে ইয়াৰ ইয়াৰ চুৰ হৈছে বোৰ ইয়াৰ চুৰ হৈছে কিন্তু মোৰো চুৰ হৈছে বোলে, মোৰ পাৰ্চৰ পৰা হাজাৰ টকা গায়ব হৈ গৈছে। মই কিবা কৈছোঁ নেকি? এ, আমি কৈছোঁ তোক, আমি কৈছো তোক ভাই, তোমাক মই জাগাত ধৰিছোঁ, এতিয়া তুমি, তোমাক মই চালো তুমি চুৰ কৰি আছা। এতিয়া যদি, তোমাৰ পাৰ্চৰ পৰা যোনে তোমাৰ চুৰ কৰিছে, তাক ধৰিলে আমি তাকো ধৰিম না।
অ'।
এতিয়া, এতিয়া আমি তোমাক ধৰিলোঁ, তুমি এতিয়া কোৱা, তোমাক এতিয়া কি কৰা যায়? তে মানে তাৰ, আহ তাৰ মায়ে, পাপা মাক ফোন কৰিছিলে ঠিক আছে।
অ' তাৰপিছত?
তাৰ পাপা মাক, তাৰ পাপা মাক ফোন কৰিলো। তাক ক'লো আৰু, আপোনাৰ ল'ৰাটো এনেকুৱা এনেকুৱা কৰি আছে। তে পাপাই মায়েও বুজালাক আৰু সেয়া ইয়াৰ মা-দেউতাও মানে বুজালাক আৰু, আপোনালোকে যি আছে কৰক আৰু। এতিয়া মোৰ ল'ৰা সেনেকুৱা কৰিব, মই ভাবা নাছিলো আৰু গম পাইছা। এ আমি ক'লো আৰু, এ, আমি কি কৰিম আপুনাৰ আপুনি ইয়াৰ মা-দেউতা, আপুনি যি ক'ব সেইটোৱে কৰিম এ মা দেউতাই ক'লে আৰু এটা কাম কৰা তুমি, তাক
সেইটো এতিয়া ইমান বেয়া নোহোৱা উচিত।
তে কলাক আৰু মানে, তুমি তাক, তুমি তাক বুজাই দিয়া অলপমান, হে আগৰ পৰা কৰিব নালাগে সেইবিলাক বস্তু
সেইটোৱে কৰি কিনে ৰাখি দিলো আৰু, গম পাইছে, তাৰপিছত তাহাঁতক মানে চবে মানে মিলি জুতি কিনে আমি কথা পাতিলো, কি কৰা যায় ইয়াক হয় নে নহয়? তে আমি কি কৰিলো, আমি চবে ক'লো তাক হ'ব ভাই তোমাক মই, আমি ক্ষমা কৰি দিম কিন্তু, তুমি আমাৰ এই লগৰ লগত থাকিব নালাগে তুমি হোষ্টেলৰ পৰা ওলাই যোৱা, তুমি কৰবাত বেলেগত থাকা।
বেলেগত মানে, বেলেগ, বেলেগ, বেলেগ কৰি থাকে সিহঁতে না?
অ', বেলেগ, বেলেগ মানে, কিবা তুমি কোঠা-চোঠা বেলেগ কিবা লৈ কিনে থাকা আৰু, গম পাইছা?
অ', এতিয়া ক'ত থাকে সি?
এতিয়া সি মানে অ', কোঠাতে থাকে, থাকে চাগে, মই ইমান গম নাপাও আৰু, তে মানে তাক সি মানে অ', বাহিৰতে মানে কোঠা এটা লৈ কিনে আছে হা। তাৰপিছত আমি, আমি তাক সেইটোৱে ক'লো তে সি মানে অ' নেক্স দিনা আহ, সি চব বস্তু লৈ কিনে আহ গুচি গ'ল আৰু গম পাইছা, গুচি গ'ল তাৰপিছত আমি অ', তাৰপিছত আমি, তাক আৰু তাৰ মা, মা দেউতাই আমাক ফোন কৰিছিল। তে, তাৰ মাক দেউতাক কৈছে আৰু, কি তুমি কি কৰিলা তাৰ লগত। ত' আমি ক'লো অ', দে চাওঁক আমি তাহঁতক আমি চবেই মিলি আহ কৈছো আৰু যে, চবে মিলি ভাবিছোঁ যে তাক মানে, বেলেগ আৰু কোঠাত মানে পঠাই দিয়া কাৰণে আমাৰ লগত থাকিব নালাগে, কাৰণ আজি আমাৰ আজি আজি ইয়াৰ লগত চুৰ হৈছে, কালি তাৰতাতো, বেলেগৰ তাতো চুৰ কৰিব পাৰে। হয় নহয়?
সেটোৱে।
এতিয়া চোৱা মানে বেলেগৰ চুৰ কৰলে কথা নাই, এতিয়া তাক ওলাইছোঁ হয়নে নহয়?
হয়, হয়।
এতিয়া এতিয়া যোনো মা ভাবিলা কোনবা বেলেগৰ চুৰ হ'বা পাৰে তাকো আমি ধৰি তেনে এনেকুৱা কৰিম না।
তাউট ইয়াৰ ৰুমেটটো ভাল আছিল না, একো কৰা নাই। কিন্তু বেলেগ মানুহ থাকিলেতো ইয়াক মাৰি দিল হয় এতিয়া।
উম, সেইটোয়ে না। মানে মাৰি দিল নহয় আৰু তাক মানে ভালকে আৰু বুজালা হয়। হে, সেটোৱে। তাৰপিছত সেই এটা কথা শুনা, তাৰ মাক দেউতাক ক'লো আৰু যে আ বেলেগ কোনোবাও কৰিবা পাৰে কিন্তু সিয়ে
অ।
সিও চুৰ পাইছা। সিও মানে ভয়তে চুৰ নকৰে আৰু আমি তাৰ লগত এনেকুৱা কৰিলো। সি ভাবিব পাৰে না এটা আমাৰ লগতো হ'বা পাৰে সি মানে চুৰ নকৰে আৰু চুৰটো।
অ'। মানে ইয়াৰ মা দেউতা ইয়াৰে চাপৰ্ট কৰি আছিল।
হেল্ল'।
উম, হেল্ল'। অ, কোৱা। কোৱা। হেল্ল'।
হেল্ল'।
অ', কোৱা শুনা পাইছো মই, কোৱা।
হেল্ল'।
হেল্ল'। শুনা পাইছো মই।
অ', হেল্ল'। অ, অ, এই তোমাৰ আৱাজটো মানে শব্দটো পোৱা নাই।
অ, মাজত মাজত কিবা হ'ল- মান নেটৱৰ্ক কিছু হৈ থাকে না মাজতে।
অ। অ। সেইটোৱে। তে সেইটোৱে মানে আমি বুজা লাগাল আৰু মানে ভালকে বুজালো। ইমান বেয়াকে বুজা নাই, মানে সেই এতিয়া ভালে আছে আউ, ঠিক আছে। ইমান ডাঙৰ আৰু আৰু সেই কিবা যিমান পইচা মানে যিমান পই যিমান পইচা চুৰ কৰিছিল আহ বাকি সব মানে ঘূৰাই দিছে আৰু।
উম। ভালে আছে। এনে সমা কৰি দিয়ে ইয়াক আৰু কি। অ, দে। যে নহ'লে হ'ল। খালি কথা নাম, ভালকে কথা পাতিলে নহ'লে হ'ল।
সেইটো সেইটোন আৰু সেই বেলেগ টাইম আৰু নকৰে আৰু যাতে। হয় নে নহয়?
উম, উম। সেটোয়ে।
উম।
তো, ভালে আছা আৰ কি হ'ল যেনে তেনে।
সেইটোৱে যি হ'ল হ'ল আৰু কি কটটি বাৰু সেটোৱে আৰু মানে তাক ক্ষমা কৰি দিলোঁ। তুই তাক দাব্বা দিলুং, মানে সি এতিয়া বেলেগ কোঠাল
উম। ভালে আছে। সিয় মানে শিক্ষা পাইছে আৰ কি?
অ', শিক্ষা এটা পাইছে দিয়া সিয়। অ, অ'।
ভালে আছে? ভালে লাগিছে।
সেটোয়ে আৰু কি ক'বা।
উম, ঠিক আছে ঠিক আছে।
ঠিক আছে দিয়া। বাৰু তুমি আৰু শুৱা আৰু গম পাইছা। বাকী তুমি ভালে আছা নে নাই?
উম আছো। তুমি আছা নে ভাল?
ঠিক অ', ঠিক আছে ভালে আছো দিয়া। ঠিক আছে দিয়া বাৰু হা। অ', শুভ ৰাত্ৰি।